হেল্লো', হেল্লো হেল্লো'।
হেল্লো'।
হেল্লো', অহ শুনিছনে?
অহ শুনি আছো ক
অহ শুনি আছো ক, অঁ। অহ ব্যস্ত আছ নেকি?
নাই নাই কচোন
নাই নাই কচোন, নাই মানে আজি এনেই তোৰ গাঁওখনৰ বিষয়ে অলপ জানিব খুজিছোঁ কবি নেকি?
উম নিশ্চয় কিয় নক'ম বাৰু।
অঁ মোৰ গাওঁখন মোৰ অতি প্ৰিয়
অ ক'ব গ'লে মোৰ গাওঁখন মানে বহুত ভাল পাওঁ। য'ত মোৰ গাওঁ খনত বিভিন্ন ধৰণৰ সৌন্দৰ্য্য আছে আৰু গাওঁখন অতি সুন্দৰ শান্ত আৰু পৰিষ্কাৰ হয়। অ' আমাৰ গাঁওখনৰ চাৰিওফালে সেউজীয়া সেউজিয়া গছ-গছনি আছে মানে বহুত শান্ত পৰিৱেশ জান। আৰু ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্যটো ক'বই নালাগে বহুতেই মনোমোহা।
উম উম। বাকী এনে তোৰ গাওঁখন কত আছে?
মোৰ গাওখন এখন শান্ত আৰু সুন্দৰ ঠাইত অৱস্থিত। অম '
প্ৰাকৃতিক সৌন্দৰ্যতটো বহুত দেখা যায়। য'ত চাৰিওফালে গছ, পথাৰ আৰু খোলা ঠাই আছে।
উম। এনে তোৰ গাওখনৰ পৰিৱেশটো কেনেকুৱা?
অ'। বহুতে ভাল। অ' ছা চ চহৰ চহৰতো বহুতেই শব্দ শুনা পায়। কিন্তু মানে আমাৰ গাওখনত অ' চহৰৰ দৰে বেছি শব্দ নাই। বতাহ বিশুদ্ধ আৰু পৰিষ্কাৰ হয়। আৰু পুৱা চৰাই বোৰৰ মাত শুনিবলৈ পাই বহুতেই ভাল, ভাল লাগে মনটো।
উম, উম। এনেই তহঁতৰ গাঁওখনত কি কি দেখা যায়?
অ'। বহুত বিভিন্ন ধৰণৰে দেখা বস্তু দেখা পাও ধৰ যেনে সেউজীয়া সেউজীয়া পথাৰ, গছ-গছনি, অ' পুখুৰী। পুখুৰীত মাছো পোৱা যায়।
উম।
তাৰপা বৰষা কালত গাঁওখন আৰু অধিক ধুনীয়া হৈ উঠে জান?
উম ঠিকে বহুতেই বেছি ধুনীয়া। কে কলিৰ কথাখিনি মানে মোৰ এনেকুৱা মই মানে দৃশ্যবোৰ মানে নিজৰ মা চক ক'ত হেৰি কৰি আছোঁ কেনেকুৱা দেখিব। হ'ব বাকিলে তোৰ উম। যাম যাম যাব লাগিব দেই বাকী এনে তোৰ গাঁৱৰ মানুহবোৰ কেনেকুৱা?
মানুহবোৰতো খুবেই ভালে, মানে বহুত মিল প্ৰীতিও আছে আৰু সহায় সহায় কিবা মানে অ যেতিয়া আমাৰ দিগদাৰ কিবা মানে ইজন সিজনৰ বিপদত পৰো তেতিয়া সহায়ো বহুত মানে সহায় কৰিবলৈ বাঢ়ি আহে, অ মানে সকলোৱে মিলি সহায় কৰে আৰু এইটো গাও মানে অ গাও জীৱনৰ এটা ডাঙৰ বিশষত্ব বুলি কব পাৰো মই।
উম উম বাকী এনেই তোৰ গাঁৱত কি কি উৎসৱ মানে পালন কৰা হয়?
উম বহুতে অ বিভিন্ন ধৰণৰ উৎসৱে উদযাপন কৰো আমি তোমাৰ দুৰ্গা পূজা, কালী পূজা আৰু দিৱা দীপাৱলী আৰু উম আন বহু উৎসৱ আনন্দ আনন্দৰে আমি পালন কৰো। আৰু এইটো সময়ত সকলোৱে একেলগে আনন্দ কৰে মিলা প্ৰীতিৰে সকলোবোৰ
উম। বাকী এনে গাঁৱত বিদ্যালয় আছে নেকি?
উম। আছে আমাৰ গাঁৱত উ বিদ্যালয় আছে ধৰ গা গাঁৱৰ যোনবোৰ বহু ল'ৰা ছোৱালীয়ে তাত পঢ়া শুনা কৰে শিক্ষাৰ ক্ষেত্ৰত উম গাওখন লাহে লাহে উন্নত হৈ পৰিছে মানে আগতে ইমান এটা ভাল নাছিল কিন্তু লাহে লাহে উন্নত
ন হল আহইিছ গাঁৱত এনেটোোৰ বজাৰ আছেনে
উম আছ গাঁৱৰ ওচৰত এখন বজাৰ আছে অ মানুহে দৈনন্দিন কিন প্ৰয়োজনীয় বস্তুবোৰ যোনবোৰ তাঁতৰ পৰা কিনে আহ
উ সেইবোৰে মানে বজাৰত গৈ সকলোবোৰ বজাৰ পাতি কৰেৰে উম উম এনে গাঁৱত মানুহে সাধাৰণতে কি কাম কৰে
সাধাৰণতে আ বহু মানুহে কৃষি কৃষি কাৰ্য কৰে আহ কিছুমানে ব্য্ৱসায় কৰে আৰু কিছুমান চাকৰিও কৰে যোনবোৰে মানে বাহিৰত পঢ়া পঢ়া শুনা কৰি আহিছে তেওঁলোকেতো বাহিৰতে থাকি গ'ল আৰু ত তাৰপিছত অ আৰু ক'ব গলে গাঁওৰ গাও অঞ্চলৰ মানে অ কৃষিয় মানুহৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ অংশ বুলি মই ভাবো
উম উম সেইটো হয় কিন্তু তই এনেই কিয় ভাবনো কৃষক কৃষৰ কৃষক মানে গুৰুত্বপূৰ্ণ বুলি মানে আৰু গুৰুত্ব কি কৃষকৰ
অ চাহ কৃষিয়ে আমাৰ খাদ্যৰ যু দোকান দিয়ে কৃষক সকলৰ জৰি়তে আমি উম বহুত বস্তু আমি উপভোগ কৰিব পাৰো খাদ্যয়ৰ আহ তেওঁলোকে বহুত কষ্ট কৰি শস্ উৎপ
উ উৎপালন কৰে
আৰু মানে ধৰ ধান হওক ধান খেতি হওক বা শাক পাচলি তেওঁলোকে যদি এইবোৰ খেতি নকৰিলেহেঁতেন তেন্তে আমি গাও অঞ্চলত আমাৰ অলপ দিগদাৰ হল হয় পতকে কাৰণ চহৰত যাব লগা হল হয় ত' সব বস্তু আমি নিজে এতিয়া বিনা সাৰ সাৰ ম
উ
উম কেমিকেল নিদিয়া বস্তু বোৰ আমি পুৰা খাব পাই আছো কৃষক বোৰৰ কাৰণে মানে
এইবাৰ পচন্দ কৰ তোৰ মানে গাঁৱত প্ৰিয় ঠাই কোনটো
হে মোৰ প্ৰিয় ঠাই কিন্তু ক'ব গ'লে গাঁৱৰ যোনবোৰ পথাৰ আৰু পুখুৰীৰ ওচৰত পাৰ বোৰ য'ত তাত বহি মানে যেতিয়া মোৰ মন বেয়া লাগে মই তাত বহিবলৈ যাওঁ তেতিয়া মনতটো বহুত শান্ত লাগে এনেকুৱা শান্ত পৰিৱেশত যদি বহিব অ বহুতেনে বহুতে ভাল লাগে ত' মোৰ প্ৰিয় ঠাই ক'ব গলে পুখুৰীৰ পাৰ আৰু বা পথাৰ
উম উম বাকী এনে সন্ধিয়াৰ সময়ত গাঁওখন কেনেকুৱা লাগে তোৰ উম
উ সন্ধিয়াত গাওখন বহুত ধুনীয়া লাগে আহ সূৰ্যস্তৰ দৃশ্য মনোমোহা হৈ পৰে মানুহে নিজৰ কাম শেষ কৰি উ উভতি আহে আৰু গোটেই দিনটো গাঁৱৰ মানুহ বোৰে কাম কাম কাজতে ব্য্স্ত হৈ থাকে ত' সোনকালে তেওঁলোক ভাত পানী খাই সোনকালে শুই পৰা নালাগে
সেইটো হয় আৰু এনে গাঁও আৰু চহৰৰ মাজত তই কি পাৰ্থক্য দেখা পাও
উম চহৰত মানুহৰ ভিৰ আৰু ভিৰ ভাৰবোৰ আৰু যান বাহন বহুত বেছি কিন্তু আমাৰ গাওখনত অ' শান্ত পৰিৱেশ আৰু প্ৰাকৃতিক সৌন্দৰ্য বেছি। আৰু আজিকালি চহৰতটো গছ-গছনি বোৰো কাটি সয়ে আহিছে লাহে-লাহে যাৰ ফলত সৌন্দৰ্যবোৰ কমি আহিছে তাৰ উপৰিও কিছুমান ঠাইত আছে নোহোৱা নহয় ত সেইটোয়ে দুয়টা ঠাইৰে নিজৰ-নিজৰ বিশেষত আছে।
উম, উম সেইটো হয় বাৰু।
উম।
তোক গাঁওখন মানে গাঁওখনত আৰু সৰুটে এনে তই কি-কি কৰিছিলি?
সৰুতে অ। তাতে তো অ' মই বন্ধু বান্ধৱীৰ লগত খেলিছিলো তেওঁলোকৰ লগত সময় কটাইছিলো। পথাৰত দৌৰিছিলো গছত উঠিছিলোঁ আৰু ফল মূল বোৰ যোনবোৰ গছত লাগি আছিল আমি সকলোৱে অ' পাৰি খাইছিলোঁ অ' বাট যিয়ে নহওক বগৰী আমলখি আৰু বিভিন্ন খেল খেলিছিলো আৰু সেই দিনবোৰ মানে বহুত আনন্দ আনন্দময় আছিল যদি মানে এতিয়া সেইবোৰ ভাব
এতিয়া সেইবোৰ ভাবিবলৈ যাও আকৌ উভতি যাবলৈ মন যাই। তোৰ এনে গাঁওখন কিয় ইমান ভাল লাগে ক চোন ক?
কাৰণ মই ইাতে ডাঙৰ হৈছো হয়ো মোৰ নিজৰ গাওখন পা
উম প্ৰিয় হ'ব আৰু মোৰ বহুত স্মৃতি স্মৃতি এই গাওখনৰ লগত জড়িত হৈ আছে। লগতে গাঁওখনৰ মানুহ পৰিৱেশ আৰু প্ৰকৃতি মোৰ বহুত প্ৰিয় বুলি মই কও,
ঠিকেই আৰু মানে তই গাঁৱৰ মানে উন্নতিৰ বাবে কি কৰা উচিত বুলি ভাব।
অ চা এতিয়া গাঁৱত শিক্ষা অনুষ্ঠান স্বাস্থ্যয়াৰ আৰু যাতায়ত ব্যৱস্থা, আৰু উন্নত কৰি কৰাটো উচিত বুলি মই ভাবো আৰু উ কাৰণ শিক্ষা অনুষ্ঠান। হিচাপত বহুতেই কম হৈ আছে স্বাস্থ্যৰ কেন্দ্ৰতো মই, হস্পিতাল এইবোৰো ভালকে বনাব লাগে ডক্তৰো থাকিব লাগে ত সেইবোৰে আৰু লগত, লগতে পৰি পৰিৱেশ টো পৰিষ্কাৰ ৰখাতটো অতি জড়ত বুলি মই ভাবো, আমাৰ মই বুলি নহয় সকলো গাওঁতে এনেকুৱা আহ কৰিব লাগে মানে এইবোৰ মন দিব লাগে। বুলি মই ভাবোঁ।
বাকী তো এনে গাঁওখন ভৱিষ্যতে কেনেকুৱা। হোৱা উচিত বুলি ভাবোঁ।
উম, ভৱিষ্যতত মই বিচাৰো যে মোৰ গাওখন আৰু উন্নত হওঁক আৰু সকলো মানুহে ভাল, শিক্ষা সুবিধা পাওক যাতে আৰু উন্নতি লাভ কৰিব পাৰে তেওঁলোকে আৰু ভাল উম মানে স্বাস্থ্যয় কেন্দ্ৰ বোৰো ভাল হৈ উঠে যাতে সকলোৱে অ নিজৰ বেমাৰ বেমাৰ আজাৰ বোৰ দেখাব পাৰে ভালদৰে চিকিৎসা কৰিব পাৰে আৰু গাঁওখনৰ প্ৰাকৃতিক সৌন্দৰ্য অক্ষুন্ন থাকক মানে এতিয়া যেনেকে যে পিছলৈ তেনেকে থাকক বুলি মই ভাবো
ঠিকেই আছে শুনি বহুত গোটেই বেছি ভাল লাগিলে তই মানে তোৰ তই যিখিনি কথা ক'লি তোৰ গাঁওখনৰ আৰু মই ভাবোঁ যে ময়ো যাম তোৰ গাঁৱলে এদিন ঠিক আছে তেন্তে আজিলে ৰাখিছোঁ উম ঠিক আ